হেল্ল'।
হেল্ল' হয় হয়।
অল শুনা পাইছা?
অ পাইছো পাইছো।
অ এই এতিয়া অ ঠিক আছে, ঠিক আছে। এই মই এই কেইদিনমান আগত মই লগ জনৰ লগত কথা পাতিলো আমি যে এই ছেপ্টে মানে উৰিষ্যাত ফুৰিবলৈ যোৱা কথা আছিল
হয়।
অ তাৰে কাৰণে মই ফোন কৰি সেইটোত দুই তিনিদিন মান আগত কথা পতা গৈছে ত তাতে আমি যদি ট্ৰেইনত যাওঁ ট্ৰেইনত যদি জেনেৰেলত যাওঁ তেতিয়াহ'লে যিটো আমাৰ সাধাৰণ শ্ৰেণীৰ যিটো থাকে তো সেইটোত গ'লে আমাৰ পাঁচশ, পাঁচশ টকাৰ পৰা ছশ টকা টিকটৰ খৰচা টিকটৰ যিটো খৰচ পাঁচশ বা ছশ টকা হ'ব আৰু যদি আমি এ চি লৈ যাওঁ তেতিয়াহ'লে দুই হেজাৰৰ ওপৰত পঁচিছশ টকা হ'ব। হেল্ল'। অ ত সেই তাতে অ তাতে অ এইটো ছেপটেম্বৰত তাতে তাৰমানে মা নাটক প্ৰতিযযোগিতা হয় সেই নাটক প্ৰতিযোগিতাত সেইখিনি সময়ত গ'লে অকল তাৰমানে অকল ফুৰাৰ লগতে হেৰি অ নাটকক আমি তাতে যদি আহ পাঁচৰ পৰা দহ দিন থাকো ত' তেতিয়া হেৰি হ'ব মানে আহ তাতে আমি নাটক চোৱা হ'ব তাৰপিছত তাতে নৃত্য প্ৰতিযোগিতা হয় সেইবিলাকো আমি চাব পাৰিম আৰু হা হেল্ল'। অ অ সেই নৃত্য প্ৰতিযোগিতাও হ'ব
হেল্ল'। হয় শুনি আছো মই। অ মই শুনি আছো শুনি আছো।
ত' তাতে এই নৃত্য প্ৰতিযোগিতা বা নাটক নাটকৰ প্ৰতিযোগিতা বিলাক হয় তাতে এই আমি ফুৰাৰ লগতে সেইখিনি আমি নাটক প্ৰতিযোগিতা বা সেইবিলাক চোৱা সুবিধাটো পাম। হেল্ল'।
হয় হয়।
অ মাজতে কিবা এটা ক'ব লাগে নহ'লে মই গম নাপাও ন কব শুনিয়ে আছে নে কি হয় শুনা নাই মই
অ নাই নাই অ শুনি আছো, অ অ বুলি কৈ আছো। হয় মানে মই শুনি আছোঁ আপোনাৰ কথাট।
অ তাৰে লগতে সেইখিনি মই মই মই ভ্ৰমণৰ এতিয়া তেনেকে ফুৰিব গলে খৰচটো কিমান লব সেইটোৰ কাৰণে মই বস্তু খিনি জনাই আছোঁ। ত সেই তাতে এই পাঁচটা অ উম। সেই সাৰটো ট্ৰেইনত তেনেকে সাধাৰণ শ্ৰেণীত গ'লে হে হেৰি হ'ব। পাঁচশ খৰচা হ'ব একজনৰ আৰু
অ
টোৱে মই এ চি এ চিত দিও নে দুই হেজাৰ হব পঁচিশ টকা খৰচা হ'ব তাৰওপৰি তাতে হোটল হোটেলৰ খৰ চা বিলাক তেনেকুৱা পায় কম দামৰ পৰা হাজাৰৰ পৰা পাঁচ হাজাৰ বা তাতকৈ বেছি তেনেকুৱাতটো পায়, সেইটো নিজৰ হিচাপ মতে আমি তাতে গৈ পেলাই এইটো থিৰাং কৰিব পাৰিম। আৰু দ অ ত এ তেতিয়ালে আপোনালোকৰ ফেমিলিৰ পৰা কিমানজন মানুহ যাব পাৰেহেতেন যাব?
অ আমাৰতো তিনিজন আছে, আমাৰ তিনিজনমান যাব পাৰিব।
তিনিজন ঠিক আছে মানে আমি ভাবি আছো আমি এটা আমি এটা সোমাম। মানে দল হিচাপে আমি যাম, মানে এজন দুজন এনেকে নাযাও আমাৰ দলটোত মোটামুটি বিশ ত্ৰিশ তেনেকুৱা সংখ্যাৰ মানুহ থাকিব। ত সেইকাৰণে আৰু ধৰক এ চেট এতিয়া আপোনাৰ ছে ছেপ্তেম্বৰত সুবিধা হ'ব নে জানুৱাৰীত সুবিধা হ'ব?
কি কৈছে?
মানে ছেপটেম্বৰ আৰু জানুৱাৰীত গ'লে সেইখিনি সুবিধাটো মানে যোৱাটো ভাল, সেইখিনি সময়ত আহি নাট্য নাটকৰ প্ৰতিযোগি তা হয় আৰু অ ত সেইখিনি সময়ত ছেপ্তেম্বৰ বা জানুৱাৰীত গ'লে আমাৰ কাৰণে সুবিধা হয়। হাল্ল
হয় হয় হয় হয়।
তেতিয়া আপোনাৰ ছেপ্টেম্বৰত গ'লে, হেল্ল।
হয়, অ শুনি আছোঁ মই।
ছেপ্তেম্বৰত গ'লে সুবিধা হয় নে জানুৱাৰীত গলে সুবিধা হয় আপোনাৰ?
আ ছেপ্টেম্বৰত মোৰ অসুবিধা অসুবিধা নাই। দুইটাতে আমি ৰেডি আছোঁ।
উম। তেতিয়া তেতিয়াহলে আৰু তাতে
আহ।
উম ত তেনেকে আপোনালোকৰ এই তাত লৈ যোৱাৰ লগে লগে তাৰমানে পিন্ধা উৰাৰ কাৰণে কাপোৰ কাৰণে এনেকুৱা লৈ যাব লাগিব। অ যদি অ যদি জানুৱাৰীত যায় নহয় জানুৱাৰীত গ'লে অকমান ঠাণ্ডা কাপোৰ লাগিব, এইখিনি সময়ত ঠাণ্ডা হৈ থাকেতো বতৰটো গতিকে ঠাণ্ডা কাপোৰ ল'ব লাগিব। ঠাণ্ডা কাপোৰ ল'ব লাগিব আৰু তাত এনেকুৱা থকা ব্যৱস্থা হোটেল হোম ষ্টে বা হ হোটেল এনেকুৱা আছে, তাতে নিজে নিজে বনাই - বনাই খোৱাৰ ব্যৱস্থাও আছে। যদি তাত আম বনাই খাই খোৱা তেনেকুৱা ব্যৱস্থা আছে, নহলে হোটেলতো কিনি খাব পাৰে। হেল্ল'?
ঠিকে আছে, তেনেকুৱা সুবিধা হয় শুনি আছোঁ মই তেনে সুবিধা হ'লে ভাল হ'ব।
অহ অ, ত আপোনালোকৰ অ আপোনাৰ লগত এ এতিয়া তিনিজন যাব ন আপোনালোক? কোৱা?
আমাৰ তিনি অ।
তিনিজনৰ বয়স কিমান কিমান? বয়স কিমান তেওঁলোকৰ?
বয়স, বয়স খাচ এটাৰ পোন্ধৰ বিশ বছৰ
উম।
আৰু এজনৰ থাৰ্টি ফাইভ আৰু এজনৰ ফৰ্টিৰ আপ অহ চৰি চৰি এজনৰ অ পোন্ধৰ বছৰ, ত্ৰিশ বছৰৰ আপদ আৰু আ চল্লিশ বছৰৰ ওপৰত, সেনেকুৱা তিনিজন।
উম।
মানে ত্ৰিশৰ ওপৰত এজন, পোন্ধৰৰ ওপৰত এজন আৰু চল্লিশৰ ওপৰত এজন।
উম উম থু মই শুনা পাইছো আৰু আপোনাৰ এটা কাম কৰিব এই যিখিনি পিন্ধা উৰা কাপোৰ এ ব উম বহুত বহুত বেছিকৈ কাপোৰ ল'ব নালাগে, কিছুমানে বহুত কাপোৰ লৈ লৈ, পোন্ধৰ যোৰ, বিশ যোৰ কাপোৰ লৈ লয়, ইমান কাপোৰ লৈ গলে পিছত নি নিজৰ কাৰনে সমস্যা হৈ যায়। গতিকে যিহেতু হ হ আমি যিহেতু পাঁচদিনৰ কাৰণে যামচোন তিনি, চাৰি, পাঁচযোৰ কাপোৰ ল'লে হৈ যায়। ল'লে সেইখিনি আমি সেই ত ত কিছুমানে একেবাৰে পোন্ধৰ যোৰ, বিশ যোৰ কাপোৰ লৈ সেই কাপোৰ দঙা মিলাতো বহুত অসুবিধা হয় পিছত। গতিকে ইমান ইমানবোৰ তাৰমানে কাপোৰ লৈ যোৱাটো ভাল নহয়। অ আৰু ট্ৰেইনত
গলে হল।
বা দৰকাৰী বস্তুবিলাক লৈ যোৱা ভাল আৰু তাতে পুৰীৰ ওচৰতে সাগৰৰ পাৰ আছেই, ত মই বন্ধুজন বন্ধুজনে কোৱা মতে মইতো যোৱা বহুত বছৰ হ'লতো মই ইমান এতিয়া ই তিয়া বৰ্তমান কেনেকুৱা পৰিস্থিতি মই ইমান নাজানো? অ তাতে তাৰমানে, এ বাহিৰত সেই কেঁকোৰা বা মাছ সেনেকুৱা সাগৰৰ সেইবিলাক সেনেকুৱা তেনেকুৱা ধৰণৰ খাদ্যবিলাকো পোৱা যায়।
হয় হয়।
তাৰপিছত আৰু মন্দিৰত বা জগন্নাথ মন্দিৰ যিটো আছে সেইটো দৰ্শনো কৰিব পৰা যাব আৰু পশ্চিম দ্বাৰত মানে অসম ভৱন আছে, যত আমাৰ অসমৰ মানুহে পাণ্ডা, অসমীয়া পাণ্ডা আছে উম, ত তাতে - তাতে অকমান আৰু সস্তা থকাটো ব বহুতে সস্তা হোটেলত নাথাকি যদি আমি তাতে থাকো তেতিয়াহ'লে বহুত কম খৰচতে মানে ভ্ৰমক, আমিটো থকা ব্যৱস্থাটো কৰি ল'ব পাৰিম।
হয় ঠিক আছে, ভাল কথা।
উম
ঠিকে আছে, তেনেহলে আপুনি জনাই দিব আকৌ কেতিয়া যায়?
হ হ‌, মই সেইটোৱে ক'লোতো মই ছেপ্টেম্বৰ আৰু জানুৱাৰীত আমি দুবাৰ দুবাৰেই যাম।
হয় হয়।
ত আপুনি আপুনি ঘৰত আলোচনা কৰি পেলাই মোক জনাব, আপুনি ছেপ্তেম্বৰত সুবিধা যোৱাটো সুবিধা হ'ব নে জানুৱাৰীত সুবিধা হ'ব, কাৰণ আমি দুমাহ আগতেই গোটেইখিনি টিকট যিখিনি হয় নহয় আমি সেইখিনি আমি টিকটৰ ব্যৱস্থাখিনি দুমাহ আগতে আমি কৰিলোঁ।
ঠিক আছে মই জনাই দিম বাৰু।
উম, আৰু আপোনাৰ আমি আমাৰ যিহেতু আমাৰ এটা নাট্য দল এটা আছে। তাত যদি কোনোবাই যোগদান কৰে, সেইটোও কৰিব পাৰে তেওঁলোকেও যোনে নাটক কৰে আমাৰ লগত, বা কোনোবা যদি তেনেকুৱাও বা অঁ নৃট্য কৰা ল'ৰা হওক বা ছোৱালী হক আছে, তেওঁলোকে আমাৰ লগত জইন হ'ব পাৰে।
উম ঠিকে আছে, আমাক স কৰিব পাৰোঁ।
উম ত' সেইখিনি কথা আপুনি চিনাকিৰ ভিতৰত দুই এজনক জনাব পাৰে।
হয় হয়।
উম।
জনাম জনাম দিয়ক ঠিকে আছে, বাকী ভাত চাত খাল
অ ভাত নাই বাৰু ভাত এতিয়া খোৱা নাই, মই আজি গাটো সিমান ভাল নহয়। অ অ, মই হয়তো এতিয়া নাখাওঁ অকমান ৰাতিপুৱা অকমান সাধাৰণভাৱে বইল না সিযোৱা ভাত সেনে সেনেকে অলপ খাম আৰু।
ঠিক আছে কি হৈছে কি ভ ভহ বাজিছে?
গাতো ভাল নহয়, তাৰমানে বতৰটো ইয়াতে বৰ্তমান যিখিনি আমা বতৰটো সিমান ভাল নহয়তটো। ৰদ বৰষুণ তেনেকুৱা পৰিস্থিতি হৈ আছে, হঠাতে ঠাণ্ডা লাগে হঠাতে গৰম হৈ যায় ত' সেইকাৰণে
আকৌ বেমাৰ হৈছে জ্বৰ আৰু চৰ্দি, ঠিক আছে।
অকল মোৰে নহয় আমাৰ ইয়াতে ওচৰে পাজৰে বহুত সেনেকুৱা জ্বৰৰ নিচিনা হৈ আছে। অ সেইখিনি জ্বৰটো ভাল ফালে মানে এনেই বেমাৰ হৈ থাকিলে বেছি হেভিত খানা মানে বেছি বহুত মাছ মাৰংস সেনেকুৱা ধৰণৰ খানা খাব নালাগেতো। অকমান পাতল পাতল পাতল উম। অলপ পাতল খানা খোৱাটো ভাল।
উম
অ সেইকাৰণে অলপ পাতল পাতল খানা খানাটো অলপ কমকে খোৱাটো ভাল।
উম উম উম, পানী চানী বেছিকে খাব অকণমান।
হুম উম, ঠিক আছে মই বাৰু বৰ্তমান ৰাখো পিছত মই গোটেইখিনি যেতিয়া ঠিক হ'ব তেতিয়া মই আৰু পিছলৈকে ফোন কৰিম
ঠিক আছে কিবা অসুবিধা হ'লেও কথা পাতিলে হ'ল যাব নোৱাৰা কিবা হ'লেও কথা পাতিব
অ অ হব নিশ্চয় নিশ্চয় অ
অ